হেল্ল' কি কৰি আছা?
হেল্ল' অ অ অফিচত আছোঁ অ কোৱা।
অ কাম কৰি আছা নেকি? এতিয়া তুমি?
অ কাম কৰি আছোঁ মানে এই গৰমৰ কাৰণে বহি আছিলোঁ আৰু।
অ অফিচত কি কি কাম কৰা মানে তুমি?
মানে অফিচত মানে এইটো তুমি অ- ত মানে তুমি লণ্ড্ৰি হৈ গ'ল না ত লণ্ড্ৰি মোৰ কাপোৰটো অ যিমান কাপ অ কাপোৰটো আহিলে মই কাপোৰটো হিচাপ কৰোঁ লিখোঁ। তাৰ পিছত কাপোৰটো আকৌ ৱাছ কৰিবৰ কাৰণে মই গোদামত। দিওঁ আৰু যেতিয়া আহিব তাৰপিছত, কৌ হিচাপটো কৰি পিনি মই কাপোৰটো পঠাই দিওঁ এতিয়া মোৰ যেনেকে হৈ গ'ল - তোমাৰ প্ৰতিকচচ এইটো হ'ল তাৰ মানে কাপোৰ কেইটা। কণ্টেক্টটো ল'লোঁ মই। আৰু হোটেল হৈ গ'ল এইবিলাক কাপোৰ কন্টেক ললো মই এইবিলাক মানে মই ধুই চুই পিনি দি থাকোঁ মানে আৰু কাষ্টমাৰ বাহিৰৰ কাষ্টমাৰ কেইটা আহি থাকে ধৰ এতিয়া যেনে কাম হৈ গ'ল মোৰ এতিয়া আইৰন কৰা কাম হৈ গ'ল মই আইৰন কৰি দিম। কাপোৰটো চাৰ্ট পেন্ট।
ৰাতিপুৱা কিমান মৰ্ণিঙত কিমানটাত যোৱা তুমি?
মৰ্ণিঙত মই কেতিয়া মই অ চাৰে নটা মান আঠটা মানত উঠি যাওঁ মানে, আজি ছানডে আছিল সেইকাৰণে মই দেৰিকৈ আহিলোঁ।
অ আৰু ইভিনিঙত আহা না ৰাতিকে আহা?
মানে অ, কেতিয়াবা কেতিয়াবা বেছি কাম হ'লে মই ৰাতিয়ে আহোঁ। অ কামটো কম হ'লে মই মানে ইভিনি‍ংতে আহি যাওঁ।
অহ। কামটো এতিয়া কৰি আছা তুমি?
অ মানে এতিয়া কামটো কৰি আছোঁ মানে এতিয়া গৰমৰ কাৰণে অকমান বহি আছিলোঁ ফেনত। তলত, অ গৰম দিছে বহুত গৰম দিছে। কালিও বহুত গৰম দিলা। অ গৰম দিছে বহুত, অ। এ সেইকাৰণে কাম কৰিবলৈ মন নাযায় আৰু। ত কৰি আছোঁ আৰু যেনে তেনে, অ। তুমি কি কাম কৰা?
মই কাম নকৰোঁ মানে মই
অ অ ষ্টাদি কৰি আছ মানে, মই ষ্টাদি কৰোঁ মানে ষ্টাদিও কৰোঁ কামো কৰোঁ। অ মানে একেলগতে দুটা হৈ যায় আৰু মোৰ।
আহ।
অ মেনেজ কৰিব লাগিব বহুত। অ।
টো মোক কোনটো কাম ভাল লাগে মানে?
মোৰ মোৰ কামটো মানে মোৰ চবচে ভাল কামটো মোক মোৰ নিজৰ চিনি গিং কৰা কামটোৱে ভাল লাগে আৰু।
অ।
অ মই ছিংগিং কৰোঁ, বজাওঁ অ। এইটো মোক ভাল লাগে আৰু তাৰপিছত উম এনেই এইটো এইটো কামটো মই এনে অ কৰোঁ আৰু। অহ, জপৰ কাৰনে ক'তো বাচ।
অহ, চিং গিং তুমি ক'ত কৰা?
ছিংগিং মানে মই নিজৰ অফিচতে কৰো পিছফালে এটা জাগা বনাই থৈছো তাত। তাতে মই গান চান গাও।
তুমি কি ৰিলছ বনোৱা না ইউটিউবত ধালা এনে?
মই এনেই ৰিলচ বনাও এতিয়া বৰ্তমান ইউটিউবত দিয়া নাই।
অ তোমাৰ ভিউ চাই না?
অ ভিউজ আহে, এতিয়া বৰ্তমান মই ভিডিঅ' দিয়া নাই সেইকাৰণে ভিউজ ত' এতিয়া বৰ্তমান অহা নাই অ। অ। অ মাজে মাজে দিওঁ মানে, মোৰ মই কি কৰো মানে মোৰ ভিডিঅ'টো মানে ভাইৰেল হ‌য় এ কিবা‌ আপোনাৰ আইডি এয়া চজিক
আইডিয়া মানে তুমি কত বা পাব্লিক প্লেছত যায় কিনা ছিংগিং কৰবা তেতিয়া অলপ চবেই তোমাক চাবা পাৰিব ন। চাই কিনা বেলেগে তোমাৰ ভিডিঅ' কৰি দিবা পাৰে চচিয়েল মিডিয়াত। বা বেলেগ জাগাত ডাঙৰ- ডাঙৰ মানুহ গি তাহি কিনাৰ ভিডিঅ' কৰি দিলে তেন্তে ইউটিউবাৰ কেইটা আহি কিনে দিলে আৰু বে বেচিকে ভাইৰেল হবা না তুমি।
হয় হয়, হয় ত আপুনি- আপুনি বনাই নেকি ভিডিঅ' কেইটা মানে?
মই নবনাও মানে মোক ভাল নালাগে এ
অ। অ মানে ভাল নালাগে মানে এতিয়া এতিয়া মই ভাবিছো মানে ইউটিউবত দিবৰ কাৰণে ভিডিঅ'টো মানে বহুত মানুহকেইটা মোক কৈছে কি ইউটিউবত দিবা ভিডিঅ' কেইটা ভাবি আছো দিব আনি এতিয়া মানে টাইম পোৱা নাই মানে কামৰ কাৰণে ফাচি থাকোঁ অ', টাইম পালে মই দিও আৰু। এনে আপোনাৰ কিবা এনে গানটো কি মানে কি গান ভাল লাগে আপোনাৰ?
মক বলীউড আৰু হলীউড।
দুটাই ভাল লাগে মানে এতিয়া তোমাৰ আপোনাৰ মানে ফেবৰে ছিংগাৰ কোন মানে?
মোৰ ফেভৰেট ছিংগাৰ অৰজিত সিং। আৰু জুবিন গাৰ্গ। জুবিন দা -জুবিন দা।
জুবিন দা মানে আমাৰ চবচে ফেভৰেট ছিংগাৰ আমাৰ জুবিন দা হয় মানে। তুমি লগ পাইছিলানে জুবিন দাক?
অ', মই এটা সৰুত থাকাতে পাইছিলো লগ।
অ', সৰু থাকাতে লগ পাইছিলা নেকি? অ', অ', অ', অ', মানে জুবিন দা যেন অহ, মই লগ পাইছিলো এবাৰ এ বেলতলাত পাইছিলোঁ মই লগ পাইছিলোঁ আ, জুবিন দাৰ এটা শ্বপ আছে না দোকানটো। তাতে মই লগ পাইছিলো অহ জুবিন দাক। অহ, গৈছো -গৈছো তুমি গৈছানে?
অ', মই গৈছো।
অহ, মই থানাপাৰত গৈছিলো।
অহ,
আমাৰ আহ থানাপাৰাৰ হয় আমাৰ জুবিন দাৰ তাতে গৈছিলো মই অহ। অ', ঘৰত গৈছিলা?
অহ।
এই জুবিন দা মানে আমাৰ আ বেলতলাত আৰু থানাপাৰাতে আহে বেছিভাগ।
অহ অহ।
আৰু মানে কোনটো ভাল লাগে তোমাৰ?
ফিল্ম।
ফিমেল ছিংগাৰ মানে।
অহ, ফিমেল চিংগাৰ, ফিমেল চিংগাৰ বহুত কেইটা আছে আৰু ভালে লাগে।
এনে তোমাৰ এনে
ফেভৰেট দীপলিনা ভৰালি।
অ', দিপলীনা ভৰালী অ', অ', চ তুমি মানে চাইছিলা না ফাংচনটো?
অহ, মই চাইছিলোঁ।
অ', ফাংচনটো চাইছা অ', আৰু তোমাক এনে ফিল্ম কি -কি ফিল্ম ভাল লাগে তোমাৰ?
ফিল্ম চাউথ ইণ্ডিয়ান ভাল লাগে।
অ', হয় নেকি অ', মানে কোন -কোন এক্টৰ এতিয়া ভাল লাগে তোমাক? মোক এতিয়া মোক চাউথ ইণ্ডিয়ানো ভাল লাগে বাট এতিয়া মোৰ কবা গলি মোৰ মই দুটা বস্তুৱে চাওঁ। অ', হৰৰ চাওঁ, কমেডিং ফিলি চাওঁ বহুত ভাল লাগে। অহ, সেইটো তোমাক কোন -কোন মানে কি -কি ফিল্ম তোমাক বহুত ভাল লাগে মানে?
মৰ অলপ একচেন থাকা ফিল্ম কেইটা ভাল লাগে।
একচেন থাকা মানে নাম মানে ফিল্মৰ নাম?
ফিল্মৰ নাম বাহুবলী।
বাহুবলী অ।
অহ।
অ অ মোৰ অ মোৰ মোকো এ ফিল্মটো ভাল লাগে মোক অ চবচে ভাল ফিল্ম লাগিছিল পুষ্পা।
কে জি এফ কে জি এফ অ কে জি এফ ওৱান কে জি এফ চেপ্টাৰ টু। এইবিলাক ভাল লাগিছে মানে অলু অৰ্জুনৰো বহুত ভাল লাগে আ আৰু এই থালাবা যে এ এইটো আহ অ। তাৰো ফিল্মটো বহুত ভাল লাগে মো। চবচে ভাল ফিল্ম লাগে মোৰ আৰু আৰু আ ধুৰেন্দৰ এটা নতুন ফিল্ম আহিছে চাইছা নে?
অ মই চাইছোঁ এইটো।
অ কেনে লাগিছে মানে ফিল্মটো ভালে লাগিছে নে? ভাল লাগিছে মানে। অ মানে পাৰ্ট টু টো চালা নেকি? অ পাৰ্ট টু টো চালা। অহ কেনে লাগিছে মানে? অ বৰ্তমান মই পাৰ্ট ওৱান চালো টু টো চোৱা নাই। অ মানে ভালে আছে ফিল্মটো চাব পাৰি মানে অহ অহ। মানে ক'ত চাইছিলা তুমি মানে টিভিত চাইছিলা ম টিভিতটো অহা নাছিল। অ চিনেমা হলত চাইছিলা না, অ মলটো চাইছা কোন অ কোন মানে কি এপত চাইছিলা তুমি অ জিঅ হটষ্টাৰ চাব পাৰি নেকি?
অহ।
এতিয়াটো ভালেই।
তুমি কিহত চাইছা পাৰ্টৱান।
পাৰ্ট ওৱান মই মই চাইছিলো মই এটা লগৰ লগত চাইছিলো।
অ।
আহ তাৰ ফোনতে চাই ফোনতে চাইছিলো। অঁ অঁ অঁ। আৰু আৰু এটা নতুন ফিল্ম ওলাইছে তোমাৰ এইটো কি নাম আছিল তোমাৰ
ককটেল টু, নাই চোৱা মই।
অঁ কি চাবা। নাই নাই নাই মই চোৱা নাই বৰ্তমান মোৰ নামটো শুনিছোঁ এতিয়া বৰ্তমান, চোৱা নাই এতিয়া। চাব লাগিব অ ক'বা গলি চবে কৈছে বোলে ভালে ফিল্ম। অ চাব লাগিব আৰু অ। তোমাক এই মোৰ এইটো ভাল লাগে। এছ চলমান খানৰ এটা ফিল্মটো ভাল লাগে বৰজিঙি ভাইজানটো ভাল লাগে মোৰ। এইটো মই যাই পিনি চিনেমা হলত চাইছিলো। তুমি চিনেমা হলত গৈছা না তুমি? অহ মানে চিনিমাহত। মানে তুমি চিনেমা হলত গৈছা না চাব কাৰণে কেতিয়াবা? অহ গৈছানে? অহ কেতিয়া গৈছিলা‌?
মই সৰুত থাকোঁতে গৈছিলো।
অ সৰু থাকে গৈছিলা নেকি? কিমান বাৰ মানে এক দুইবাৰ মানে গৈছিলে মানে?
অ এক দুইবাৰ মান মে গৈছো আৰু বেছি যোৱা নাই।
অহ কি ফিল্ম চাবলে গৈছিলা মানে এনেই।
মই এইটো চুলতান আৰু ৰাহিচ।
আহ চুলতানও বহুত ভাল ফিল্মান আমাৰ এই অসমৰ পাপন। প পাপন দাই গাইছিল গানতটো আমাৰ অ ভাল লাগিছিল। ফিল্মটো চাই বহুত ভাল লাগিছে অ। তুমি কৈ আছিলে টাইগাৰ জিন্ডাই ফিল্ম এইটোও, বহুত ভাল। তুমি চাইছা নেকি? পাৰ্ট ওৱানও চালা তুমি চাগে। অ ভাল লাগে ন। অ তুমি টাইগাৰ চাহৰ ফিল্ম। ভাল লাগে, তুমি টাইগাৰছ ৰাওৰ ফিল্মটো চাইছা না বঘি। ফ'ৰ ফ্লিমটো চালা নেকি বাঘি ফৰ চালা। অ বাগী ফুৰতটো মানে কেনেকে মোৰ বৰ্তমান মই দেখা নাই বাগী ফুৰটো।
ভালে আছে অলপ একসংগীটা আছে।
অ একচন গীতা আছে নে।
অ হ।
ওৱান টু চে ভালে মানে।
অ ভালেই ক'বা যে।
অ অ দিয়া। অ দিয়া ৰাখো দিয়া, অ অ।